হয় হেল্ল'
হেল্ল'
আহ কি কৰি আছা
অ মই আছো এনে তুমি
মই এনেই আছো ভাত চাত খালা
অ অ খালি তুমি খালা
অ মই খালো অ ব'লা আজি আমি আইচ এতিয়া মই বিঘা বিষয়ে কথা পাতোঁ তুমি কেনে টাইপৰ আইচক্ৰীম আইচ ক্ৰীম খাই বেছি ভাল পোৱা
অ মই চকলেট আইচক্ৰীম খাই ভাল পাওঁ তুমি
মই তোমাৰ বানিলা ফ্লেভাৰটো বানেলা ফ্লেভাৰ টো অলপমান বেছি ভাল ন মানে অলপমান ফ্ৰেছ হৈ যায় সেইটো খালে আৰু চকলেটটো কেনেকা টাইপ তোমাৰ তোমাৰ আডাৰো
উ চকলেটোও ভাল লাগে কিন্তু বেছি চকলেট হলে অলপ তিতাঁ তিতাঁ টাইপ লাগে
বেছি চকলেট মানে কেনেকা দাঁক দাঁক
অ অ ডাৰ্ক চকলেট আইচ ক্ৰীম তো
ডাৰ্ক চকলেট আইচক্ৰীম ত এনে বেছিভাগ তোমাৰ এনে বেছিভাগ তুমি যদি এতিয়া তোমাক যদি মই কওঁ তোমাক বহুত আইচক্ৰীম আনি দিওঁ তুমি হালি আইচক্ৰীম কিমান কিমান খাবা পাৰিবা
মই পাৰিম তিনিটামান তিনটাই খাব পাৰিম তুমি
মাত্ৰ মইতো ক'ব গলে মই ত মই গটাই শেষ কৰি দিয়া নিচিনা কৰি দিম আৰু
অ তুমি মানে আইচক্ৰীম ভাল পোৱা খাই
অ আইচক্ৰীম ভাল পাওঁ কিন্তু এটা কথা আইচ ক্ৰীম খালে নহব না আইচ ক্ৰীমৰ কাৰণে বহুত কিছুমান বেছি আইচ ক্ৰীম খাইদিলেও আকৌ বেমাৰো উঠি যাব না জ্বৰ জ্বৰ বা আৰু কিবা বেলেগ বেমা জ্বৰ উঠি পিছে তোমাৰ আইচক্ৰীম খাই কিনে তোমাৰা আইচক্ৰীম সেই কাৰনে প্ৰথমকেইটা বেমাৰ বেছি বেমাৰ হৈছিলে
মানে দুৰ্গা
হেল্ল'
আহ উ মই
হেল্ল'
হেল্ল' অম মায়ে বেছি মই এ এটা আমাৰ ঘৰৰ ওচৰতে ফাংচন আছিল তাতে খাইছিলো আইচ ক্ৰীম অলপ বেছিকে খাইদিলো তেতিয়া মোৰ জ্বৰ উঠি গৈছে, একদম কফ হৈ গৈছে, তেতিয়া বহুত কষ্ট পাইছিলোঁ মই।
তেতিয়া তুমি কি হয়, তেতিয়া তোমাৰ কিমান কিমান বছৰ হেৰি তাত?
এতিয়াও হয়, দুই বছৰ আগৰ কথা।
দুই বছৰ। মোৰ চাগে একেবাৰে মোৰ চাগে তিনি চাৰি বছৰ আগতে। দ, দূৰ্গা পূজাৰ দিনা। মোৰ কি কয়, মই আইচ ক্ৰীম খাই দিলোঁ তিনিটা স্কিম, মই মামাক কিনি দিছিলে, মই খাইছিলোঁ তি, মই খাইছিলোঁ দুটা। দুটা খোৱাৰ পিছত আৰু কণ ভৰা নাই, আৰু এটা সৰু বাতি এটা লৈছিলো‍ঁ সৰু বাতিটো খাই কেনে তাৰ পিছত ফেনৰ বতাহ খাই কিনে যে টোপনি মাৰ্লো ৰাতিপুৱ উঠি কিনে এনেকাা বেমাৰ হ'ল মোৰ মানেৰা জ্বৰ উঠি গ'ল । তাৰ পিছতে মোক তাৰ পিছত মই ডক্টৰৰ ওচৰত গ'লো ডক্তৰে ক'লে যে ফিভাৰ হৈ গৈছে বুলি। গাত জ্বৰ উঠি গৈছে, পিছে, পিছে, আইচ পিছে তোমাৰ আইচ ক্ৰীম, আইচ ক্ৰীমৰ বিষয়ে এনে কি মানে আইচ
মই আইচ ক্ৰীম, আইচ ক্ৰীম হ'ব লাগে। মানে ইমান ইমান ঠাণ্ডাও আইচক্ৰীম খাব নোৱাৰি, কিয় কাৰণে মোৰ দাঁতটোত অলপ বিষাই যায় মোৰ। অ' অ' এনেই খাই ভালে লাগে। মই বাট
আইচক্ৰীমখন এৰি, আইচ ক্ৰীমতটো এৰিব নোৱাৰি। আইচক্ৰীমটো এৰিব নোৱাৰা আৰু।
অ' এৰিব নোৱাৰোঁ মোৰ অ'ল টাইম ফেভৰেট হয়।
যিমানো হওক যিমান বেমাৰো হওক কিন্তু আইচক্ৰীমটো এৰাব নোৱাৰি আৰু।
অ' তাকে আৰু মই আইচ ক্ৰীম বনাবও শিক কিছোঁ।
উম হয় নেকি? আইচক্ৰীন কেনেকা আইচক্ৰীনৰ বনাব পৰা নেকি তুমি?
আইচ ক্ৰীম মানে বনোৱা নাই, বাট শিকিছোঁ, ত্ৰাই কৰিম মই।
তাই কৰিবা? আইচক্ৰীিম বনোৱা ৰেচিপি টো কেনেকা?
ৰেচিপিটো হ'ল তুমি চকলেটটো তুমি মেল্ট কৰি ল'ব লাগিব।
উম।
মেলট কৰি কিনে তুমি এটা কি কয় ষ্টিক ল'ব লাগিব আইচকিম ষ্টিক।
অ।
ষ্টিকটো তুমি ৰাখিব লাগিব। তাৰপিছতে গ্লাছত তুমি সেইখিন চকলেট খিনি মেল্ক কৰি, তাতে গাখীৰ ঢালিবা তাৰপিছ মিক্স কৰিবা। তাৰপিছতে কি কয় ষ্টিকটো সোমাই দিবা তাৰপিছতে ফ্ৰিজত থৈ দিবা। হৈ গ'ল তাৰিছত হৈ গ'ল অই। খিনিয়ে।
আৰু বেছি একো নহয় ।
আৰু বেছি মই বেছি ৰেচিপি চোৱা নাই।
এনে বানিলা ফ্লেভাৰটো কেনেকা।
বাৰনিলা ফ্লেভৰ্ড টো মই নাজানো দেই।
একেই হ'ব দুটা হ'লে। দুটা একেই হ'ব।
অ অহ একেই হ'ব।
কিন্তু কিন্তু বেছিভাগ বেছিভাগ কি বেছিভাগ চকলেটৰ বিষয়ে কি কয় ।বেছিভাগ আইচ ক্ৰীমৰ হিচাপত কোনটো বেছি আইচক্ৰীম চেল হয় তোমাৰ মতেদি।
উ মোৰ মতে দি। উ চক্ৰবাৰটো বেছিকে চেলে হয়।
চকৌবাৰ মোৰ মতে।। মোৰ মটে দি মোৰ মটে দি ভেনিলাটোয়ে বেছি ভাল ভাল ভালো লাগে ।আৰু সেইটো চেল হ'ব আশা বেছি থাকে ।কাৰ সেইটো অলপমান ভাল লাগি যাব। বস্তুটো খালে মানে হালকা টাইপ লাগি যায় এতিয়া চকলেটটো যানা তুমি। লেটক- খাব পাৰা চকলেট তুমি চকলেটটো এন মেন- কৰিও খাব পাৰা চকলেটটো হেৰি কৰিও খাব পাৰা। চকলেটৰ কোনো টেনচন নাই ন চকলেট আইচ। সীমতও পাই যে হেৰিটা পাই যায় ।কিন্তু বানেলাটো খাই কিনে অল বেছি ভাল লাগে আইচক্ৰীমৰ ভিতৰত। এনে আ আইচক্ৰীিম খাইছ নে খোৱা নাই।
কি কৈছা?
আজি আইচক্ৰীিম খাইছা নে খোৱা নাই?
আজি খোৱা নাই মই ৰবা তুমি খাইছা নেকি?
নাই ময়ো খোৱা নাই ময় ভাবি আছোঁ আজি এটা আনো আনি কেনে খাাৱৱেই নেকি এতিয়া।
অ অ পাৰি গৰমো দিছে বহুত।
অ গৰমো দিছে। দুটা আইচক্ৰিম এনে ঘৰৰ ঘৰতক আইচক্ৰীম আনি নাৰাখে নেকি?
আইচক্ৰীম আনি মানে ৰাখিবই নোৱাৰি মই মোৰ খাওঁ খাওঁ লাগে।
হয় নেকি এনেকুৱা হয় আৰু আইচ ক্ৰীমটা আনি দিলো আৰু খা খা লাগি দিলে আৰু খুব বেছি
অ তাকে মইতো আনিলে মোৰ ৰাস্তাতে খাই
অ অ সেইটোও হয় পিছে ঘৰত ঘৰত আৰু আইচক্ৰীম খোৱা আইচক্ৰীম ভাল পোৱা মানুহো নকল তুমিয়ে
মই আছো আৰু মোৰ ভাল ও ভাল পায় খাই
আহ ঠিকেই আছে
ত ঘৰত
অঁ ত আমাৰ চবেই ভাল পায় আইচক্ৰ্ৰীম খাই কেনে খালে বেছি নহয় আৰু বেছি বেছি খাব নোৱাৰি আৰু বেছি খাব গ'লে আকৌ জ্বৰ উঠি যাব জৰে মাৰটেনচ চিন্তা হব চিন্তাধাৰা লাগিব বেমাৰ হৈ গলে কি হব। এনেকা আমাৰ আইচ ক্ৰীমনিচিনা আচলতে আমাৰ আইচত্রীমটো আমাৰ স্কিমত যদি আনে সেইটোয়ে চিংগল দহ টকীয়া বিশ টকা কিনি সেইটো খাব খাই লৈ মনে গুচি যাব চে কাহানী চেচ সখিনতেে তোমালোকৰ কি এনে এনে আৰু কিমান কিমান দিন হ'ল আইচক্ৰীম খোৱা আইচক্ৰীম যে ন না খোৱা নাই এতিয়ালৈ
মই লাষ্ট যোৱা পৰহি খাইছিলো কম্পিউটাৰ ক্লাছ যোৱাতে
কুন্টু ফ্লেভাৰট
মই ট্ৰাই কৰিছো ষ্ট্ৰবেৰী ফ্লেভাৰ।
ষ্ট্ৰবেৰী ফ্লেভাৰ। চবৰি খ টো কেনেকা লাগিছে
চল চমাটো ভাল লাগিছে তুমি ভাল পাইছানে ষ্ট্ৰবেৰী ফ্লেভাৰ আহ
তথাপিও ইমানত ইমানতো মানে বেছিভাগতো মোৰ মতেদিতো আইচক্ৰীমটো বেছি চেলো নহয় ন খালি ঠাণ্ডা দিনত চেল নহয় ন খালি গৰম দিনতে চেল
অ গৰম দিনততো চবে খাব বিচাৰে ।
প তোমাক যদি কয় যে । আইচ ক্ৰ্ৰীমটো একেবাৰে । গৰম দিনতো হেৰি কৰি দিব গৰম দিনতো ঠাণ্ডা দিনতো বোলে খুলি দিলে আইচক্ৰীম খাব লাগিব যদি ভগৱান যদি গভমেণ্টৰ পৰা অৰ্ডাৰ আহি গ'ল যদি আইচক্ৰীম তোমালোকে সদায় খাব লাগিব তে ত কি কৰিবা তেতিয়া কেনে লাগিব তোমাৰ
অ তেতিয়াতো মই মোৰ খাব মন গ'লেতো মই খামেই এইটো মানে মোৰ মনৰ কথা আৰু যদি মোৰ খাব মন যায় আৰু
হয় মই গ আৰু মোক যদি কব অৰ্ আহ খ লাগেইচ এ এ হলে মখান মখাম
অ কিন্তু ঠাণ্ডা দিনত খালে বেয়া বাৰো উঠাই
অ হয় নেকি থান দি ন খালে বেমাৰ উঠে কিন্তু সেইটো কথাত সেইটো কথাত যে এৰি দিম বুলি কথা নহয়ানো
অ সেইটোও হয়
অ । পিছে আৰু ঘৰত এতিয়া বৰ্তমান আৰু বৰ্তমানতো হেৰিতটো নাই কোনোবাত নাখায় আৰু এতিয়া ।
কি কলা ।
ঘৰতো কোনো বেছি না বেছি আইচ ক্ৰীম নাখায় ।
নাই অ অ মোক এনে কোনো বেছি তে নাখায় মই খাওঁ বেছি
হয় নেকি বিচিত ক বিচি তিনিটাই আৰু তিনিআটকাৈ বেছি নাই আৰু
আহ হেমালয়
হয় নেকি কি থে কি ঠিকলে ধৰি লোৱা তুমি বেছিয়ে খাই।
বা, খাব পাৰ ষ্টিকটো মই খাব পাৰিম বা ধেৰিত কয় বাতিটো মই খাব পাৰিম চাগে মানে। তিনটাতকে বেছি, অ তুমি বাতি আইচক্ৰীম খাই পাইছ।
অ, বাতি আইচক্ৰীঁম খাইছো কিমান মজা লাগে সেইটো আমি ওপৰৰ্লাইটো উওলাই কেনে সেইটো ভাল কৰি কেনে চাফা কৰ পিছত বাতি দি আৰাম ত লৈ খালি কৰি কেনে সেইটো গোট কেনে তাৰ পিছত তাৰে ভিতৰ খিনি আমি ভাল কৰি। চাফা কৰি দিও একেবাৰে বাতিটো একদম চাফা কৰি দিও। সেইগিলা খালে একদম সৰু আৰু, । এআৰু এটা আছে কুলফি। কলফিটো।
অ।কৰ্ফিোৰো কৰ্ফি খাই ভাল লাগে তোমাৰ ভাল লাগ নে
অঁ'
অঁ।
কুলফি খাই ভাল লাগে কিন্তু ক। কলফটো খাই বেছি ভাল মোৰতো কলফে বেছি। ভাল লাগিছিলে কিন্তু তাৰিছৰা সেইটো খাল বেলেগ আইচমই ট্ৰাই কলো বেলেগ আইচ ভাল লগা হৈছে।
অ অ তাকে।
উম । এতিয়া বেলেগ আ। দিয়া আজি কাই সখিনি হ'ব আৰু পিছত স কথা পাতিম আৰু।
অ অ ঠিক, আছে দিয়া অ অ ঠিক আছে অ।